অ', নমস্কাৰ।
কি কৰি আছা?
মই আছোঁ ৰবা এনে আছোঁ। ভাত খালোঁ এইমাত্ৰ।
অ', ভাত খালাই নেকি?
অ', অ', কামত গৈছিলোঁ। কামক আহি কিনে ভাগৰ লাগিছে তাকে জল্দি খাই দিলোঁ আৰু।
অ', ঠিকে কৰিছা, মই এই মাত মানে এইমাত্ৰ আহি পালোঁ, মইও কামতে গৈছিলোঁ। তাৰ আৰু অলপ বজাৰ-চজাৰ কৰিলোঁ ঘৰৰে, মাকো আনিব গ'লো মামাহঁতৰ ঘৰত গৈছিলে।
অ', অ'।
এই কাৰণে দেৰি হৈ গ'ল, এতিয়া আৰু ভাত এতিয়াহে বনাইছে মা ঘৰত নাছিলে। ত এতিয়া বনাই আছে। মোৰ অলপ দেৰি হ'ব আৰু অ'। অকমান দেৰিকে খাই আৰু শুবই হ'ল আকৌ কালি যাব হ'ল।
উ'ম, ভাগৰ লাগে বহুত ন?
অ', এই কাম কৰিলে আৰু কি কবা।
উপায় নাই কৰিবও লাগিব, যাবই লাগিব।
উ'ম, পইচা লাগিলে তুমি এইখিনি কৰিব লাগিব। এক
উ'ম, হু'ম, উ'ম সেইটোৱেতো।
পিছে তুমি কি খালা, কিহেৰে খালা ভাত?
মই এইয়া, ন মানে এয়া। সুদা ভাতে আৰু মানে ভাত, দালি আৰু আলু ভা অ', নিৰামিষ খালোঁ।
ঠিকেই।
এই ভাত, দালি, আলু ভাজি সেনেকেই খালোঁ আৰু।
অ'। আমাৰ পনিৰ বনাইছে ৰবা, মই আনি দিলোঁ। মানে কিবা খাব দিছিলে, মাৰ মানে বনাব মন নাই। কিন্তু মোৰ মানে কিবা খাব মন যায় আছে। সেইকাৰণে মানে এয়ে লৈ আহিলোঁ। দুটাই খাব পাৰিম। মই অকলে আৰু ফ্ৰাইড ৰাইচ চাইদেচ আনিলে, সেইবোৰ খাৱাই যায়। নাই-নাই বনাব দিছোঁ, পনিৰটো লৈ আহিলোঁ। মানে তোমাৰ এতিয়া মই যদি আৰু মানে ৰাতিপুৱা এনেকে টিফিনত এনেকে নিয়া গৈছে ন? ফ্ৰাইড ৰাইচ নিয়া গৈছে। অ', আৰু ৰাতি খালে মই কালি মৰিব লাগিব, যাবই নোৱাৰিম। মানে গেষ্টিকৰ প্ৰব্লেম হৈ যাব। অ', সেইকাৰণে মানে
ভালে কৰিছা ভাতকেইটা ভাত দেই মানে ভাল আৰু মানে হেৰিবোৰ কাৰণে ভাত অলপ খাই অলপ খাই দিলেই মানে হৈ যায় আৰু এইবোৰ নহয়।
কিন্তু এতিয়া মানে ৰুটিয়ে খাম বুলি ভাবিছোঁ, ৰাতিপুৱা আৰু ভাত খাই কিনে যাবই লাগিব। ভাতৰ লগত এতিয়া এনেকে পনীৰ খাব লাগিব ন, সেইকাৰণে এতিয়া মানে ভাত মানে ৰুটিয়ে খাওঁ আৰু।
অ', ৰুটি আৰু পনীৰ ঠিকে আছে। অ', খাব লাগে আমাৰো মাজে-মাজে ৰুটি তি চলে ঘৰত।
অ'। আমাৰ প্ৰায় বনায়ে দিয়া, এতিয়া মানে কেতিয়াবা নবনাই বাৰু। কেতিয়াবা ভাত থাকে, আমাৰ মানে বৌৱে ভাত খাই ভাল পায়, তাই ৰুটি খাব নোৱাৰে। কিন্তু মানে পণিৰ, মাংস অ', এনেকা বনালে মাংসটো মানে এনেকে যদি মানে ঘৰচীয়া হিচাপত বনাই তে তেতিয়াহ'লে বাৰু এনেকে খায়, কিন্তু যদি কিবা এনেকে অ'। ৰেচিপি বনালে আৰু তুমি সেই দি খাব, মানে ৰুটিৰে খাব। সেনকা। সেই তেনেকুৱাই চলে আৰু।
ঠিকে।
বাকী, এনেই তুমি কি খাই ভাল পোৱা?
মই? মই সেনেকুৱা একো নাই, চব খাওঁ আৰু মানে ভাল ভালে পাওঁ আৰু দিয়া চব, উম।
চ'ব খোৱা?
খাওঁ, সেইবোৰ খাওঁ। অ', সেইবোৰ খাওঁ-খাওঁ, নাখাওঁ বুলি নকওঁ বাৰু। এইটো যে, ক-ক-কণীৰে যে ভাজে যে এটা? শাক আছে যে? পাহৰিলোঁ নহয় নামটো। অ', ঢেকিত, কি আছিলে নহয় পাহৰিলোঁ। একদম। সেইটো শাক ভাল পাওঁ মই খাই পেলাই। এ পাহৰি গলোঁ ৰ'বা নামটো? একদম মনত পৰা নাই। কণীৰে ভাজিলে বহুত ভাল লাগে মানে সেইটো শাক। মে মানে অ', ঢেঁকীয়া শাক অ', ঠিকে কৈছা সেইটোৱে। সেইটো ভাল পাওঁ, এনেকে মই আজি আহি থাকোঁ তে এনেকে দেখিছিলোঁ ৰাস্তাতে মানে বজাৰ বহিছে আৰু। এ দেখি দেখি কিনে মোৰ মনটো পৰিছে, বহু সেনেকুৱা তাকে।
মই বাৰু এ তেনেকে নাখাও। খা পাচলিটো একদমেই নাখাওঁ। মোৰ অকল মানে মাছেৰে লাউ আঞ্জায়ে ভাল পাওঁ। বেলেগ এনেকে নচলে। অ আৰু মাংস মাছ, মাংস, কণী এনেকে এইকেইটা বস্তুৱে খোৱা যায় বেছিক কে মানে মই শাক-পাচলি যিহেতু নাখাও, মোৰ কাৰণেতো নবনায়। ত' মই কি খাম? ত' সেইটো হিচাপত মানে এইটোৱে এইবোৰ বনাই আৰু। কেতিয়াবা নাথাকিলে মই নাখাৱে। কেতিয়াবা নিৰামিষ খাও বাৰু। অকল শুদা ভাত, নিমখ তেল আলু ভাজি এনেকা লৈ কেনেও খাই ভাল লাগে। আৰু কেতিয়াবা এনেকে লৈ
হয়।
অ আৰু কেতিয়াবা মানে তোমাৰ অ সেইলৈ কিনেও কণী ভাজি কিনে লৈ কিনেও ভাল লাগে।
উম নিমখ তেলেৰেও ভাল লাগে খাই তাকে।
অ এনেকেও কেতিয়াবা খাও। আৰু পুৱাৰ ভাগত সেনেকে খালে আৰু বেছি ভাল লাগে।
অ মইতো অফিচ গলে প্ৰায় তোমাৰ ৰাতিপুৱা নিমখ তেল বা কণ ডিম এটা এনেকে উ ব উহাই ল'লো এনেকে সেয়ে খাই যাওঁ বেছিভাগ। মানে নিমখ তেলেৰে খাই যাওঁ। ৰাতিপুৱা ৰাতিপুৱা মোৰ অ ৰাতিপুৱা আৰু মোৰ এইবোৰ দালি-চালি খাবলে মন নাযায়। অলপ সেনেকে খাই যাওঁ আৰু বেছিভাগ।
অ ভালে, তেনেকে খাই গ'লে তোমাৰ উপকাৰো নক কৰে ন? মানে বেয়াও নালাগে আৰু তোমাৰ অ উপকাৰ নকৰে অ। অ ঠিকে কৈছা সেইটো।
সেইটোৱে সেইকাৰণে আৰু সেনেকে খাই যাও।
ঠিকেই।
উম আৰু ৰাতিপুৱা ইমানকে টাইমো নাপায় মানে বনাবলে ধৰা। যিমান আৰু ৰাতিপুৱা সময়তো ইমান জল্দি গুচি যায় ন হয় এই উঠিলো নহয় গা ধ ধুই অহালে টাইমটো কিমান দেৰি হৈ যায় গমেই নাপায়। বহুত জল্দি টাইমবোৰ যায়।
ঠিকে কৈছা। আৰু অ মানে তাতে গ'লেহে অফিচত গ'লে তোমাৰ টাইমটো নাযায় হে নাযায়। ঘৰত কেতিয়া যাব পাৰিম এনেকুৱা লাগে, এনেকুৱা লাগে।
টাইম লাগে টাইম মানে বহুত লাহে লাহে যোৱা এনেকুৱা লাগে।
অ, অ ঠিকে। আৰু আহাৰ সময়ত তে মানে কেতিয়া ঘৰ পাম, কেতিয়া শুব পাম, কে কেতিয়া বিছনাখন পাম সেনেকুৱাই লাগি থাকে। বিছনাখন পালে আৰু হ'লে অ তুমি শুলা নহয় চকু মেলাৰ লগে লগে ৰাত
অ আৰু এনেকে আহিলো আৰু আহাৰ পিছত পিছৰ পৰা আন্ধাৰে হয়। আন্ধাৰে হৈ যায় দিন বুলি দেখাই নাযায় এনেকে।
দিনটো অফিচত কাম কৰোতে যায়।
তাকে উপায় নাই আৰু
সেইয়াই আৰু পইচা লাগিলে তুমি সেইখিনি কচ
সেইখিনি কৰিবই লাগিব অহ।
বাকী ঘৰত ভাল নে চবৰে?
ভাল, ভাল চবৰে ভাল দিয়া।
উম।
আমি সেইদিনা ফুৰিব গলো নহয় বহুত দিনৰ মূৰত। মই মানে এনেকে কামৰ কাৰণে বা এনেকুৱা চব ব্যস্ততাৰ মাজত মানে চলি আছে আৰু এইবোৰ। ঘৰতো মাহঁতো ইমান সেই ব্যস্ত আছিলে আৰু কিবা-কিবি কামত। ত' এনেকে ক'তো যোৱাই হোৱা নাছিল বহুত দিন। তাৰ পিছত অ সেইদিনা হঠাতে সেনেকে মানে উম বনালে আৰু এনেকে আলোচনা কৰি পিনে যে নগাঁও যায় বোলে ন থত সেনেকে হঠাতে নগাঁৱ নইগা নগাঁও যোৱা সেয়া হৈ গ'ল তাৰপিছত গলো নগাঁৱত বৰদোৱা গলো বৰদোৱা সেফালে যোৱা কথা আছিল। তেল কে নাজানো ক'ত ক'ত যাওঁ আমাৰ ওচৰৰে এনেকে মানুহ গৈছে এনেকে আমি খে মানে ঘৰৰ মানুহবোৰে গৈছো আৰু এনেকে তাৰ পিছত আমাৰ বাহত তে মা সেনেকে খুৰীহত চব গৈছো তাৰ পিছত আৰু সেনে বৰডোৱা ফাৰ্ষ্টততটো বৰডুৱা গলো। এহ বৰদোৱা হৈ যোৱা নাই, উম প্ৰথমতে ৰাতিপুৱাই যাব লাগে ন এই ব দূৰৰ ৰাস্তা ত' দেৰি হলে ইফালে আহোতে দেৰি হৈ যায়। তাৰ সেইকাৰণে আৰু সোনকালে গৈছো যাওঁতে আৰু আমি চাৰে ছয়টা মানত গ'লো নেকি তাৰপিছত সাৰা অ ৰাতিপুৱাতো ৰাস্তাবোৰ খালী থাকে। জল্দি গৈ পোৱা যায় আৰু তাৰ পিছত আমি এই জুবিন ক্ষেত্ৰ যে ফাষ্টতে তাত প্ৰথমতে তাত তাতে গলো সোমালো সোমাওতে আৰু তাতে সোমাই অলপমান এনেকে থাকি কিনে অ গ'লো আৰু যোৱাৰ পিছত মোৰ মই ইফালে অ ই ইমান টোপনি লাগিছে ৰাতিপুৱাই পুৱাই মানে। সেনেকে উঠি পিনে গৈছো ন, গা চা ধুই পিনে ত টোপনি সেনেকে মাৰি মাৰি গলো অ পায়ে গ'লো অলপ পিছতে তাৰপিছত এটা মন্দিৰত গ'ল। শিৱ কুণ বুলি তাতে এটা শিৱৰ মন্দ দিৰ আছে তাতে গ'লো তাতে ধুনীয়া পৰিৱেশ আৰু মানে এনেকুৱা নিজৰা এটা আছে। তাতে এনেকে হাত ভৰি ধুব পাৰি ধুনীয়াকে আৰু পানী বৈ থাকে। তাতে অলপ টাইম থাকিলো ঠাণ্ডা ঠাণ্ডা পানী তাৰ সেৱা কৰিলো। তাৰ পিছত তাৰ পৰা ওলাই পেলাই উম আমি এই ইয়াতে এটা মন্দিৰ আছে। মানে শিৱৰ পৰা আহি পাৰ্বতীৰ মন্দিৰ এটা আছে। নামটো একদম পাহৰি গ'লো নহয়। এ বসুন্ধৰা আছিলে চাগে বসুন্ধৰি বসুন্ধৰি এনে কে মন্দিৰ এটা আছিল তাতে গ'লো। তাতে গৈ পেলাই তাতে থাকিলো, অলপ টাইম থাকি কিনে সেৱা কৈ মেলি সেৱা কৰি মেলি আৰু তাতে চাহ বনালে চাহ তাহ খালো। খাই পেলাই আৰু আমি দেৰিয়ে হ'ল তাতে এনেকে তাৰপিছত দূৰ আছে মানে অলপ ভিতৰ পিনে সোমাব লাগে ইমান ভাল লাগিছে চব পিনে গছ মানে তাতে মানে পৰিৱেশটো বহুত ভাল মানে ইমান গছ আছে ঠাণ্ডা মানে। যদিও ৰ'দ দিছে গমেই নাপায় মানে এনেকুৱা বহুত ঠাণ্ডা লাগি আছে। মানে ঠাণ্ডা আৰু বহুত গছ - গছনি বহুত ধেৰ আছে আৰু। সেই ৰাস্তাটোৰে আৰু মানে আমচৈ বুলি কয়। এই আমচৈৰি যে চাহ বাগানো যে আছে তাতে সেইফালে আহ সে সিফালে সোমাই যায় যি গৈ কিনে এনেকে ৰাস্তাত টো ওলাই আৰু মন্দিৰ কেইটা এই দুটা মন্দিৰ সিফালে গলো ত বহুত সোমাব লাগে ভিতৰ ফালে তাৰ পিছত আহিলো তাৰ ৰা তাৰপিছত আৰু আমি তাতে বহুত টাইম হল এটামান তাতে বাজিলে। আমিতো বৰদোৱাত যোৱা যোৱাই নাই তাতে তেতিয়ালেকে। তাৰ পৰা আৰু ওলাই আহিলো আমচুৰ পৰা তাৰ পিছত আৰু বৰদোৱা গলো। আৰু বৰদোৱা ইমান, তুমি গৈ পাইছা নে কেতিয়াবা বৰদোৱা?
অ বৰদোৱা গৈছো, নগাওঁ গৈ পাইছো।
উম। তাৰপিছত বৰদোৱাত গলো বৰদোৱা আমি লা মানে আমি যোৱাবাৰ যাওঁতে বনাই আছিল যোৱাবাৰ মানে কি হ'ল তিনি বছৰ মান। বনাই আছিলে এতিয়া এনেকে মানে এ বৰদোৱাত মানে কিবা বনাব বুলি গম পাইছিলোঁ তাতে তেওঁ কাম চলি আছিলে আৰু এইবোৰ তাৰপিছত আৰু এইবাৰ গৈ কিনে তিনিবছৰ মূৰত দেখিলোঁ ইমান ধুনীয়া কৰিছে ডাঙৰ-ডাঙৰ বিল্ডিং এনে নেকুৱা বনাইছে বহুত কিবা কিবি বনাইছে ভাল লাগিছে সত্ৰতো আৰু ভাল লাগা কৰিছে বহুত। অ, তাতে এনেকে অলপ টাইম থাকিলোঁ তাৰপিছত তাৰপৰা ওলাই পিনে আমি খালো খাই লৈ পেলাই আৰু এনেকে সেইত গ'লো মৃত্যুঞ্জয় যে মৃত্যুঞ্জয়ত গ'লো। তাৰ পিছত মৃত্যুঞ্জয় অলপম থাকিলো থাকি কিনে ইমান ভাল টাইমত গৈছো এই গধূলিৰ যে আৰ ৰতি হৈ যে সেইখিনি টাইমত তে মানে গ'লো আৰু সেইখিনি টাইমতে আৰতি হ'ল হোৱাৰ টাইমত এইবোৰ দবাবোৰ বজাই যে মানে এনেকা লাগিছে মানে পুৰা গাৰ নোম হিঞৰি উঠিছে ইমান বেছি ভাল লাগিছে মানে সেইখিনি সময় আৰু এ আমি ভাল টাইমত পাইছো আৰু গধূলি অ, বহুত ভাল লাগিছে তাতে একদম আৰতি টাইমত বহুত টাইম এ থাকিলোঁ তাতে থাকি পেলাই আৰু আৰু ওলালো আৰু ঘৰমুখৰ ঘৰমুৱা হলো আৰু ঘৰমুৱা হলো তাতে বাৰু গুৱাহাট মানে তাতে সেইদিনা ইমান ভাল বতৰ কৰিছে একদম ৰ'দো নাই বৰষুণো নাই ডাৱৰীয়া মানে ভাল কৰি আছে আৰু বতৰটো মানে গৰমো ইমান পোৱা নাই মানে ইমান অসুবিধা নাপালোঁ আৰু ইফালে শুনিছো গুৱাহাটীত বোলে ধেৰ বৰষুণ সেইনা। আহ, তাৰ পিছত আমি তাতে অলপো পোৱা নাই বৰষুণ তাৰপিছত বৰষুণ এতিয়াতে পানী হল হৈছে তাতে তাৰপিছত আৰু এ আমি আৰু আহিলোঁ ৰাতি এ ৰাতি আহোতে আধা ৰাস্তাতে পালো বাৰু এনেকে কিন্তু সে তাতে সেনেকুৱা পোৱা নাই ইফালে বুলি বহুত বৰষুণ আহিছিলে সেইদিনা পানী হৈছে আৰু কবাত- কবাত।